হেল্ল'
অঁ ভালে আছ
অ ভাল
অঁ অঁ ভালেই।
অ তাকে চাহ নহয় ভাতেই খালো।
অ ময়ো ভাতেই খালো আজি।
অ ৰাতিপুৱা আমি ভাতে। হ'ব হেৰি যে এ স্কুলৰ কাৰণে ইহঁত যায়গে যে বনাব লাগে।
অঁ মোৰ তেনেকুৱা হয় ৰাতিপুৱা চাহ খোৱা নহয়।
অ চাহ খোৱা নহয় ভাতে খোৱা। হয় চাহো বনাও চাহ তাহ ৰুটি চুটি বনাও।
অঁ পিছত অঁ পিছত আকৌ হেৰি যে আমাৰ আকৌ স তিনিওটাইহে যে মা'হত নাই।
অ অ অ তিনি তাই একেলগে এবাৰ বনাই ললে খাই দিলে ন।
অ দেউতাকক আকৌ হেৰি নাখায় ৰাতিপুৱা চাহ খালে ভাতকেইটা খাব নোৱাৰে যে।
খাব নোৱাৰে অ সেইটো হয় উম।
কেইটা খাব নোৱ আকৌ ল'ৰাটোও তেনেকুৱা। চাহকণ খালে ভাতকেইটা খাবলৈ অসুবিধা হয় দিনটো স্কুলত থাকে। সেইকাৰণে ভাতকেইটাকে খোৱাই ভাল মই সে এঘাৰটামান বজাত চাহ বনাই। কিবাকিবি বনাই খাওঁ আৰু
অকলে অ।
মাহত থাকিলে বোলে মাহঁতৰ লগত একেলগে খাওঁ তেতিয়া বেলেগ কথা।
বেলেগ কথা উম আহ।
কাৰ।
হয় দিয়া ভাত কিহে বনালা। ভাত কিহেৰে বনালা?
ভাত ডে বনালোঁ
অ
তাৰপিছত শাক দালি বনালোঁ তাৰপছত আকৌ শাক কেইডালমান আছে শাক ভাজি দিলোঁ আকৌ। আকৌ মাছ ৰাখিছিলে সৰুকৈ মাছ সেয়া ভাজি। দিলো আৰু ৰাতিপুৱা ইমান বনাবলৈ নহয়।
ন ৰাতিপুৱা দিগদাৰ হয় নহয়।
যেনে তেনে, মন নাই বোলে, খোৱাই পঠাওঁ আৰু
অ'।
আকৌ ৰাতিপুৱা বৰষুণ পৰে, বৰষুণত হেৰি স্কুল সোনাকালে যাব লাগে, বৰষুণ তিতিলে আকৌ বেমাৰ হ'ব।
অ', হয়।
স্কুলো দূৰ হয় ঘৰৰ পৰা, হেৰি হয় সোনকালে যালে সেইটো স্কুলত আকৌ সময়ত নাপালেগৈ সোমাবলৈ নিদিয়ে, উম।
হয় সেইটো।
অকন আগতে পঠিয়ালে তেতিয়া ভাল আও লাহে ধীৰে যাব পাৰে।
যাব পাৰে অ', হয়।
মানে আঠটা বাজিবলৈ পাঁচ মিনিট, দহ মিনিট থাকোতে যাব পাৰিলে ভাল হয় আৰু বে
ভাল হয় অ', সময়ত পাই যায়গে।
অকণমান ভাল স্কুলত দিব লগা হ'লে দূৰত, অ'।
শিক্ষা সেতু এপত আকৌ এটেণ্ডেন্স দিবগৈ লাগে ন
এটেণ্ডেন্স দিবগৈ লাগে অ', নটা বাজাত দিবই লাগে যে। নটা বাজি যোৱা আগতে পাচ মিনিট মান থাকোতে মানে দিয়েই লাগে। নটা বাজি যোৱা পিছত আ কৌ সেইটো এপচেণ্ট দেখুৱাই দিয়ে। সেই আকৌ স্কুলৰ এৰিয়াত হেৰি নেপায়, নেট ভালকে নেপায়, সেইটো প্ৰব্লেম হয় ঘূৰি থাকিব লগা হয়। উম, কিছুমান ঠাইত মানে ভালকে নেট নাপালে অসুবিধা হয় আও। গাঁৱৰ মাজত যে, ইমান হেৰি নেপায় মানে।
অ' অ'। হয় কষ্ট হয় ন তেনেকে, আৰু কি হয় তাকে কিছ কিছুমান ছোৱালী ইমান দূৰৰ পৰা আহি ইয়াত কৰিছে, এই আমাৰ ওচৰতে মংগলদৈ ছোৱালী এজনী আছে।
অ'।
তাই ইয়াত ভাড়াই থাকিব লগা হৈছে, আচলতে ইমান দূৰৰ ছোৱালী এনেকে দিব নালাগে ন?
অ', নহয় তেওঁলোকে আকৌ নিজে প্ৰথম চাকৰিটো পাবলে এপ্লাই কৰোতে তেনেকেই দিয়ে যে ডিষ্ট্ৰিক্ট বিচাৰি পেলাই পষ্টটো ক'ত কৰিব। তেনেকে হে হয়। আমাৰ দে হেৰি দেউতাকেও বিচাৰি আছে হেৰি ট্ৰানস্ফাৰ, এই বেছি হেৰি জুলাই মানত ওলাব নেকি, ওলালে তেতিয়া অকণ ওচৰলে আহিব পাৰিব আও, অ'।
অ', সুবিধা হব আৰু তেতিয়া।
তেতিয়া নহ'লে অ দূৰত হ'লে অসুবিধা হয় বৰষুণ পৰিলে, কিবা ৰা ৰাতিপুৱা বৰষুণ পৰি থাকিলে যাবলৈ অসুবিধা হয়। তেনেকুৱা হেৰি, দেৰি হৈ যায় গৈ। তে ভাল আছিল, শিক্ষাৰ ক্ষেত্ৰত এক
ভাল আছিলে উম, আগতে সেইটোৱে ল'ৰা ছোৱালীও ল'ৰা-ছোৱালীও হেৰি দছটা বজাৰ পৰা স্কুল আছিলে সুবিধা আছিলে বহুত খিনি
অ'
ধুনীয়াকে ভাত-পানী খাই, গা-পা ধুই, ধুনীয়াকে সিহঁতৰ টোপনিতটো পুৰ হয়, হয়নে? তাৰছত ৰাতিপুৱা অকণ ঘৰত পঢ়িবলৈ উম, পঢ়িবলৈ অকমান সুবিধা হয়। হ দিনে-দিনেচোন এসোপা একেবাৰে কিবাহে হৈ গৈছে।
কিবাহে হৈছে গৈ, আকৌ এতিয়া ৰাতিপুৱা উঠিয়েই দাঁত ব্ৰাছ কৰি, কিবা এটা কৰি, হেৰি সিহঁতৰ মনটো ভাল হওঁতে সময় লাগে।
লাগি, অ' তাকে।
হগা
আকৌ ভাতকিটা খাই পেলাই স্কুল যাব হয় গা ধুই, উম। ৰাতিপুৱা পঢ়িবলৈ তেনেকে সময়তো মিলাবগৈ নোৱাৰো ৰাতিও তাও কি হয় ৰাতি সোনকালে শুব নোৱাৰি নহয় আজিকালি
ইমান সোনকালে টোপনিয়ে নাহে
অম।
আমাৰ ইয়াত আকৌ,
হা
যে নাথাকে অসুবিধা হয় বহুত।
আহ আহ আহ
ট্ৰেন্ঞ্চফৰ্মাৰটো মানে ডাবল বহুৱাব লাগিছিলে অ।
অ মানে হেৰি হিচাপে মানুহ বেছি আহ আহ।
সেই আকৌ আজিকালি ঘৰে ঘৰে ষ্টেবিলাইজাৰ হয় অঁ গৰমত বহুত সুবিধা ইনভাৰ্টাৰ হ'লেও মানে
কাম নহয়গৈ অ অ উম উম নহয় টানিব পাৰিলেহে আকৌ কাৰেণ্টটো টানিব পাৰিলেহে চাৰ্জ হ'ব
এতিয়া কাৰেণ্টটো আছে ফেনেই নুঘূৰে তেনেকুৱা নিচিনা মানে
আহ
দিনটো যে ভালকে হেৰি নেপাম
নহয় অফিচত গৈ পেলাই গাঁৱৰ ৰাইজে এবাৰ জনাবগৈ লাগিছিল
গাঁৱৰ ৰাইজে জনাই আছে যোৱা বছৰ দূ গ'ল আমাৰ দেউতাৰ হতে গ'ল তিনদিন চাৰিদিন টেম শমাহ দিম বুলি ক'লে টেম শমাহ দিলেও হেৰি অফিচাৰ কোনোবা অফিচাৰে ছাইন নকৰৰা কাৰণে থাকি গ'ল মানে আকৌ মানুহখিনিও সদায় তাতে লাগি থাকিবলৈ অসুবিধা পায় যে
অ নহয় নহয় সেইটো হয় বাৰু কিন্তু নিজৰ সুবিধা
নিজৰ নিজৰ থাকে উ অ যদি আকৌ দুজনমান যাবলৈ অসুবিধা হয় তেনেকৈ থাকি গ'লগৈ এইবাৰ
অসুবিধা থাকে নহয় তাকে তেনেকে গোটেইখিনি মানুহ একেদিনা অ এই গোটেইখিনি মানুহতো একেদিন কেনেকেনো যাব হয় সেইকাৰণে মানুহ যেনেকে সলনি হয়ক সলনি হয় হয় তেনেকে যাব লাগিছিলে গাঁৱৰ মানুহ খিনি নিদিয়ালৈকে
নিদিয়ালৈকে গৈ থাকিব লাগিছিলে আমাৰ দেউতাকে এতিয়া প্ৰতিদিনে যাবলৈ নোৱাৰ স্কুলটোক অঁ স্কুল সদায় ক্ষতি কৰিব নোৱাৰে তেনেকুৱা নিচিনা
উম নোৱাৰেটো আজিকালি কেনেকুৱা হৈছে ন স্কুলখন নিজে ছুটি লোৱা মানে দৰমহা কেইটা যোৱা ছুটি নললে আৰু চিল কেইটাহে পাব
অঁ
সেই এটা কথা উম
বাকীখিনি গ'লে ভাল আছিলে এতিয়া কালি আকৌ হেৰি কৰিছে চেদশ শাস্ত্ৰ লিখিবলৈ চঁহী তঁহি লৈছে গাঁৱৰ ৰাইজক কেইজনমান ওলাইছে মানে যাবলৈ এইকেইদিন অসুবিধা হৈছে আজি যাব চাগে
অ এতিয়া জুলাই আগষ্ট মাহ আহিছেহে গৰমাও বাঢ়িবহে এতিয়া
ছেপ্টেম্বৰলৈকে কেনেকুৱা গৰম হয় থাকিব নোৱাৰি এইবাৰ বৰষুণটো বেছি হৈ আছে কাৰণেহে মাজে মাজে
অঁ নহ বৰষুণটো হ'লেও গৰম দিনকেইটা পৰিবহে এতিয়া হা
সেইফালে বৰষুণ পৰিছে নেকি আমাৰ ইয়াত বৰষুণ পৰি আছে
নাই নাই আমাৰ ফালে নাই বৰষুণ নাই নাই আমাৰ ফালে আমাৰ ফালে কালি পাই বৰষুণ নাই দিয়া
অঁ আমাৰ কালিও পৰিছে কালি বেছি টানকে নহয় আৰু আজি ৰাতিপুৱাৰ পৰা মানে। কেনেক কেনেককৈ পৰিয়ে আছে মাজতে অকণ টানকৈ পৰে তেনেকুৱা হৈ আ
অ ভন্টিহঁতে ভন্টি আকৌ কৰে নহয় এইফালে লাহৰি ঘতৰ ফালে কৰে তাই চাকৰি হেৰি তাইও সেই শিক্ষকে হয় যে। এই তাইহে কৈছে গাড়ীৰ পৰা বোলে নামিছে বৰষুণ সেইফালেও বৰষুণ। এইফালে নাই বৰষুণতটো আজিকালি আকৌ কিবা ভাগ ভাগকে পৰে।
উম। আমাৰ দেউতাকাহঁতেৰ স্কুলত একে পানী সোমাই গৈছে কালি এনেকুৱা টান বৰষুণ বতাহ বৰষুণ। পৰীক্ষা চলি আছে যে ল'ৰা ছোৱালী বেলেগ ৰুমত আকৌ পৰীক্ষা ল'ব লগা হৈছে অঁ। দুটামান ৰুমত বানপানী হোৱা নিচিনা পানী হৈ গৈছে মানে কালি
অ কালি আমাৰ এইফালে ইমান গৰম ৰ'দ দি।
অহঁ
তাত বৰষুণ উম।
মানে হেৰি সলনি হৈ থাকে ঠাইতে ঠাইতে।
অ বৰষুণো তেনেকুৱা হৈছে কিবা ভাগ ভাগকে পৰে বোলো
একেবাৰে আ অ তুমি গৈ থাকিবাচোন এইখিনিতে বৰষুণ পৰিছে, সেইকণতে বৰষুণ নাই। তেনেকুৱা।
হয়।
সেইদিনা হেৰি ঘৰলৈ যাওঁতে তেনেকুৱা হৈছে বাইকত। আমাৰ ইয়াত বৰষুণ পৰি আছে, বৰষুণ পৰি থকাৰ কাৰণে আমি ৰৈ দিলোঁ। দেৰিকৈ গৈছোঁ সিফালে চ হেৰি। অ বাৰ বজীয়া পাইছোগৈ সেইখিনিৰ পৰা বৰষুণ নাই।
নাই। হে হে হে হে
তেনেকুৱা আকৌ ঘৰৰ পৰা উভতি অহাৰ দিনাখনো আমি। উভতি আহিব পৰা নাই বৰষুণ পৰি আছে আমাৰ ইফালে বৰষুণ নাই।
অ আমিও এই মাজতে বাইদেউহঁতৰ ঘলৈ গৈছিলো। মিছা পাৰ হৈছো আৰু সেইখিনিতে দপদপীয়া বৰষুণ বৰষুণ। কাৰণে আমি অকণ ৰৈ দিছো আৰু ইমান বৰষুণ। বৰষুণ নকমে হে নকমে -নকমে হে নকমে তাৰ পিছতে মানুহজনেক কল বোলো নাই ইয়াত আধা ঘন্টামান ৰৈছো মানে একদম পুৰা বৰষুণ কৈছে নাই হেৰি কৰাৱা আধা ঘণ্টা ৰৈছো যেতিয়া বৰষুণটো বাঢ়ি আহিছে যাওঁগে তি তি মানে। গাড়ী লৈ গৈছো তেনেকে কৈছে যাওগৈ তাৰপিছতে। গৈছো তোমাৰ এক কিলোমিটাৰ যোৱাহে নাই নেকি। বৰষুণ নাই টোফাংফাং ৰ'দ একদম
অঁ হয় কেতিয়াবা তেনেকুৱা সেইদিনা মোৰ।
সেইখিনি জেগাত একে তাকে গৈছো বোলো সেইখিনিত ইমান বৰষুণ সেইখিনিত ইমান। চাল ফাৰল ৰ'দ হয় হে।
তাৰ আজি বতৰ কালি মানে বতৰটোও সলনি হোৱা হ'ল
প্ৰকৃতি সলনি হৈছে। অহ
মোৰ সেইদিনা হৈছে তেনেকুৱা স্কুল স্কুলৰ পৰা ল'ৰাটোক হেৰিত লৈ আহিছোঁ। হে টমটমতে তাৰপিছত আহি আছোঁ স্কুলৰ সেইকণত বৰষুণ, স্কুলৰ পৰা আহিছোঁ আৰু হেৰিত তমতমৰ ড্ৰাইভাৰজনে কৈছে হেৰি বাইদেউ অকণ সময় ৰ'ব বৰষুণ পৰি আছে নহ'লে আপুনি তিতি যাব টমটমত বেছি টান বৰষুণ পৰি আছে। তাৰপিছত মই বোলো হ'ব হে স্কুলৰ ওচৰতে আৰু ৰৈ আছোঁ হ'ব দিয়ক আপুনি ৰৈ থাকক বেলেগ ভাড়া নলও ব আৰু বুলি পেলাই তাৰপিছত অকণ এৰিছে আহিছোঁ আৰু অহাৰ পিছতে আকৌ বৰষুণ পৰিলে। যে বাইদেউ আকৌ বৰষুণ কৰিলে মই বোলো ব'লক লাহে- লাহে উঠিলোঁ যেতিয়া, এতিয়া লাহে -লাহে গৈ থাকক। তাৰ পৰা অকনমান আহিছো হেৰি পাঁচ মিনিট মান ছোঁৱো আৰু অহাৰ পিছত এইখিনি বৰষুণ নাই। সুকান ৰাস্তা। এনেকুৱা হৈছে। আজৰি নাই হোৱা ভাত পানী বনাবলৈ আছে
অ দিয়া আজৰি হৈ লোৱা ময়ো আজৰি হৈ লও
অঁ অঁ হ'ব হ'ব দিয়া অঁ-
ঠিক আছে আহ হ'ব দিয়া।